অ',
অ', কিমান দেৰি হ'ব তাত
এ, জানো বেছি দেৰি নহয়, প্ৰিমিয়াম কাটিব আছে এল আই চি
অ',
তাৰপিছদি যাম আৰু ওলাই বেলেগ কাম নাই বাৰু
অ', থানত আছা নে বেলেগত আছা।
এই থানৰ পৰা আহিলোঁ তাৰপিছত চেণ্টাৰতে জেঠাইকৰৰ ঘৰ আছে। তাত সোমাই আছো অকণ মানে দেৰি হ'ব তাত সেইটো কাৰণে ৰুবলৈ ক'লে
অ', অ,
ৰডিছো।
শৰাই দিছিলাগে নে?
অ', ম আাকৰ ঘৰ পৰা সৰাই দিছিলে আহিবলৈ লগ নাই মোক লগ ধৰিছিলে।
অ',
সেইটো কাৰণে আনবলৈ আছে। লগতে মেডিচিনো লৈ
অ',
ভাত কিহে খালা
ভাত তোমাৰ হেৰি, ভাজি মিক্স চবজি ভাজি বনাইছিলে।
অ', কালি হেৰি ৰাতিটো গা বিষ মানে ভিতৰি ভিতৰি।
অ',
তাৰ পিছত মানে, বহুত বেছি বিষে আৰু ৰাতি শুৱা নাই। এতিয়া মানে আগৰ প্ৰেছক্ৰিপশ্যনখন, যিখনত মানে হেৰি দিছিলে। এই, প্ৰথম দে দেখাওঁতে যিখন দিছিলে। তাৰ পৰাৰা বিষৰ মেডিচিন ল ল লাগিব লগতে গেছৰ
অ', দেউতাই ভাল পাইছে নাই?
দেউতাই ভাল পাইছে কিন্তু, দুৰ্বল আকৌ ৰাতিপুৱা সেয়া চব মই ভাত পানীব পৰা আ ধুৰি আহিবলগীয়া হৈছে
উম, মই আজি দেৰিকে উঠিছো চাৰে আঠটাত উঠিছো পোৱালীক স্কুলত থৈছো আৰু
ছটাত উঠিলোঁ, উঠি পেলাই হেৰি চাৰে ছটাত ক্লাছলৈ গ'লো ক্লাছ এটা আছিলে আগকল এটা ক্লাছ কৰিলো আহিব এই পেলাই আকৌ ইয়ালৈ অহা কথা যে, আকৌ ঘৰ দুৱাৰ খাৰি মুচি ভাত পানী বনাই খাই বৈ খুৱাই দি থৈ আহিছোঁ।
উম,
অ', নবনাও আৰু, এয়া খালো নহয় প্ৰসাদ আন যে ইয়াত তাকে খাবলৈ দিমগৈ
অ', ময়ো হে কালি ৰাতিপুৱাই ভাত খোৱা যে, আজি ৰাতিপুৱা সোনকালে ভাত খাই দিলো তাৰপিছত এতিয়া ভোক নাই আৰু, দুপৰীয়ালৈ দেতা সকাম আছে আহি পেলাই প্ৰসাদ খাম
অ', কত আছে?
নাৰায়ণ পুৰতে আছে জখৰীয়াৰ ওচৰত।
অ', অ', অ'।
আম খালোঁ এতিয়া, মই কাৰো লগত পতা নাই।
অ' মই বাৰু এতিয়াহে মোৰ সময়ে পোৱা নাই ফোন চাবলৈ।
মই সেই
কালিৰে পৰা পতাই নাই নাই কি?
নাই পতা নাই পতা। গডৰেজত কাপোৰ অলপমান জাপিবলগীয়া আছিলে সেইখিনি জাপিলোঁ।
মোৰ বাৰু সেইবোৰ কাম কৰিবলৈ এলাহ বাৰু কেতিয়াবা আকৌ মন গ'লে চব কৰোঁ।
অ' মই সদায় কাপোৰ নাজাপো। কেতিয়াবাহে জাপোঁ মোৰ নিজৰ ধুই থোৱা কাপোৰ পাত বিচনা চাইডতে থৈ দিছোঁ।
এ, ম মোৰ কাপোৰতো গডৰেজত নাৰাখোৱে মোৰ কাৰণে গডৰেজত জেগাই নাই। মানে মই ৰেগুলাৰ পিন্ধি থাকোঁ যে। সেইটো কাৰণে বাই কিমান বাৰ তুমি গডৰেজ খুলি খুলি ল'বা মানে কি হয় আগবেলা এযোৰ পিন্ধো ধৰ পিছিবেলাই এযোৰ পিন্ধো একেযোৰা মানে গৰম দিনত পিন্ধিবলৈ সেইটো কাৰণে মানে মোৰ গডৰেজত নোসোমাৱে।
উম।
কালি ভিনিহি আহিছিলে বা জীন্সটো নিবলৈ মই বাপেকে পিন্ধি গ'লো। ভিনি কি নাপালেহি, জিন্ছটো থাকি গ'ল এতিয়া মোৰ ওচৰত।
এতিয়া তুমি পিন্ধি থাকিব পাৰিবা মোৰ জীন্সটো ধুবলৈ আছে, ধোৱাই নাই।
মই আজি সেইটোকে টিউচন পিন্ধি যাব লাগিব। আজি মোৰ এই বাথৰুমতে মাৰ ভাগৰ কাপোৰ থৈ দিয়া আছে। তাৰ পিছত বাচন ভাত খোৱা বাচন সপা মই থৈহে আহিছোঁ লৰা লৰি হ'ল। ইয়াত আকৌ সোনকালে সামৰে যে বাৰটামান বজালে সামৰে যে।
সোনকালে সামৰি দিয়ে।
সেইটো কাৰণে আকৌ ল-লৰা লৰিকে পাব মানে আমি আহি সেৱা কৰিছোঁ ভাগিলি। প্ৰসাদে খাইছোঁ। আজি কালি ম কালি নহয় আজি ৰাতিপুৱা মই হেৰি দিছিলোঁ ফটো কেই কপি মান।
অ' মই পাইছোঁ, মই চাইছোঁ নহয়।
ধেত তেৰিকা ঘিনিহিয়ে গ্ৰু হেৰি মই যে ফেচবুকত দিছিলোঁ যে।
অ'।
দিছে পে পেণ্টটো ভাল লাগিছে। চিনাকি চিনাকি লাগিছে মানে।
এ, সেইটোতে চকু পৰিলে
কাৰণ কিনিবলৈ আহিছিলে ন' পেনটো। মই কম চিনাকি চিনাকি লাগিছে নেকি ৰিপ্লাইটো তেনেকহে দিম।
কালি দুইজনীয়ে আমি মিলাই কিনিছোঁ বুলি ভাবিছিলে।
অ' আমাৰ তেনেকে মিলিয়ে যায়।
উম, বৌক মই ক-এইটো কথা কৈছিলোঁ, বৌৱে কৈছে ল'ব লাগিব তেতিয়াহ'লে মই বোলে। মানে ইমান কেয়াৰফুলিটো আমিতো আৰু কি বাচন ধুই এটা চাইড কাণটো কাণত মোবাইলটো ভৰাই লওঁ আৰু বাচন ধুই থাকোঁ কৰ কি কথা ওলাই ঠিক নাই। দে এতিয়া কৈছে মই লিখি ল'ৱ লাগিব হ'ব তেতিয়াহে হ'ব বোলে।
উম।
গৰম কেনেকুৱা অ'।
গৰমৰত ফেনৰ তলতে পৰি আছোঁ গৰমৰ কথা ক'বই নৰো।
উম, মই তাতে হেৰি আলহী ঘৰত আছ
উম, মাজতে গৰম উঠিছিলে, হেৰি মই কি চাহ জনগোষ্ঠীৰ ড্ৰেছটো পিন্ধি পেলাই ফটো কেইখনমান মাৰিলো।
ক'ত পালা?
মোৰ সেইটো আছিলে মানে শাৰীখনহে অকল আগতে মই নচা। অ' বগা ৰঙা।
অ', অ'।
আগতে নচা শাড়ীখন আছিলে তাৰপিছত মেকআপডৰা কৰি ললো যে মুখত। এবাৰ ঘামি জামি অৱস্থা শেষ হৈ গল তাৰপিছত এতিয়া ধুই মেলি আহি
এতিয়া আলহী ঘৰত যে আলহীয়ে ভিতৰত কথা পাতি আছো যে মই বাহিৰত আছো। তাতে চাল মেখেলা পিন্ধি আছো যে।
অ মখেলা চাদৰ মই আজি কেইযোৰমান উলিয়াইছো নিচিলোৱা চিলাবলে আছে।
মোৰ মানে চব ডাৰ্ক কালাৰ দেই মই প্ৰথমতে ভাবিলো মুগা মেখেলা কিবা পিন্ধি যাওঁ। মায়ে কলে মুগা কাপোৰ পিন্ধিব নালাগে যোৰ কাপোৰ পিন্ধি যা‌ যোৰ আ চকলে ডাঙৰ মানে বহুত মানে বেছি হেৰি লাগিব দেখিবলে। তাৰপিছত এ ডাৰ্ক ব্লু কালাৰ মল তাতকে প্ৰথমতে ভাবিলো মুগা মেখেলা পিন্ধাচোন নহ বা ভাগৰ পিংক কালৰ কাপোৰ এযোৰ থৈ দিয়াছে বো তাকে পিন্ধো ৰ। একে ব্লাউজটো যেনে ব্লাউজ
চিলোৱাই নাই সেইযোৰ মই ফেচাৰচলে চিলাম চাগে।
ব্লাউজটো তমান ঠিক হেৰি কৰি থৈছে কিন্তু মানে ব্লাউজ টো চিলাই থোৱা আছে কিন্তু মানে মই সেইটো বলাউজাই নাই পিন্ধা।
অ' আমি ফেচাৰচটো মিলাই মিলাই পিন্ধিম দেই।
অ' মানুহে জ্বলাগে চুমিত দাক নকবা।
সুমিতা জ্বলিও।
মোৰ নীলা নাই পদাত তাই সেই মাক ঘৰত পথাৰলৈ গ'ল কাৰণে মই ফোন কৰিবলৈ বেয়া পাইছো।
অ' ময়ো ফোন কৰা নাই। সিহঁতৰ মাতি ৰুইছে নেকি আজি?
সিহঁতৰ মাটি ৰোৱা তিনদিনমানান হৈ গ'ল ৰুইয়ে আছে। আমাৰ জুলাই পোন্ধৰ তাৰিখ মানৰ পৰাহে ষ্টাৰ্ট কৰিব চাগে।
উ এ সেইটোৱেই আমাৰ গৰমৰ বন্ধতটো দিয়ে জুলাইত হয় কিন্তু মানে মাটি পাৱালে আগষ্ট পাৰ হৈ যায়। মানে বেছিভাগ আগষ্ট মাহতে ৰোৱা হয়। আৰু তেতিয়া মানে কলা চাপ ডাউন কৰি মাতি ৰুবলৈ কষ্ট হয়।
উম, যোৱাবাৰ আমাৰ যি গুটি হৈছে।
উম।
মই সেই নীলা আযোৰে মিচিং ডিজাইনৰ নীলা আযোৰে তাৰ পিছত গুলপীয়া ব্ৰকেট ডিজাইনৰ এযোৰ উলিয়াই থৈছো চিলাবলে আছে সেইটোযোৰ।
অ' মোৰ বাৰু সেই বহ ভাগ কাপোৰ আছে মোৰ মানে সেই চাদৰ মেখেলা ইমান নিপিন্ধছে মোৰ ব্লাউজ বু ইমান নাই মানে মই এবাৰ ভাবিছো কিনিম বুলি ব্লাউজ অলপ মানে মোৰ লগত মিলাই।
অ' ময়ো অলপ কিনিব লাগিব পিঠি উঠা আৰু ঠিকুৱটাৰ ব্লাউজ মানে আমাৰ ইয়াতে শংকৰ উৎসৱ যে শংকৰ উৎসৱ সাত দিনত হাতযোৰ লাগিবই।
হেৰি একেলগেও কিনি মোৰ কেতিয়া কেতিয়ানো হেৰি আছে।
শংকৰ উৎসৱ তোমাৰ ভাদৰ একত্ৰিশ তাৰিখৰ পৰা পৰিছে সপায় এইবাৰ।
অ' তেতিয়াললে আমাৰ পেমেণ্ট সোমাব চাগে।
উম। জোৰ কাপোৰে এযোৰ কৰিব বগা সেই এশ পঁচিশ টকীয়া মিটাৰ আনি পেলাই।
অ'।
কৰিব লাগিব তেতিয়াললে সেইটো নোসোমালেও মোক বিটি পইচা সোমাব নহয় মই মেচিন আনি নিজে চিলাম বুলি থৈ দিছো কাপোৰ
নহয় মই হেৰি তেতিয়া ব্লাউজৰ মানে এনেকে থাককে কিনিম কিনিলে চব কালাৰ থকা যে
অ
মানে এনে মেক্সিমাম লাগি থকা কালাৰ বোৰ
অালাগে
আ হোৱাইট ব্লেক ব্লু আকৌ ৰেড
উম মোৰ হোৱাইটত আছে বাৰু তিনি চাৰিট মান আৰু জোৰ কাপোৰৰো আছে এটা পিংক কালাৰ
মোৰ আকৌ সেই জোৰ কাপোৰবোৰ মাহ জোখত চিলোৱা আহে
অ আমাৰ মায়ে নিচিলে ময়ো নিচিলাও জোৰ কাপোৰৰ ব্লাউজ এইকেইটা মই ববৰ পৰা কেইটামান আনি থৈছো ববৈও নিপিনে আমাৰ মানে কি হয় কোনেও জোৰ কাপোৰৰ ব্লাউজটো নিপিন্ধে চবে পিঠি উঠা ব্লউজ কোনেও নি চিলাই পিঠি উঠা ব্লাউজ কিনি পেলাই আমি তেনেকেইে পিন্ধো চবে মায়ে যেনিবা পিঠি উঠা নিপিন্ধে ববে মই বেছিকে পিঠি উঠা ব্লাউজে পিন্ধো যে ববৰ সে চিলাই থোৱ কেইটাও মই লৈ গুচি আহিলো মানে মই বেলেগ কাপোৰৰ লগত মিলাই পেলাই পিন্ধিম বুলি
উম আৰু ববৌ ক্ষীণ নহয়
অ
মই আকৌ হে মই ভ বেয়া নাপাওঁ আকৌোৰ কাপোৰ ব্লাউজ পিনি মই ভাল কিন্তু হেৰি মোৰ আমাৰ চোৱাও আছে বাৰ বা ভাগৰ ডিজাইনত মা ভাগৰছিলো আছে কিন্তু মা এতিয়াতনো কত থ ন মেিলা পিন্ধে নি পিন্ধি আজি মামী ভাগৰ দেতটা আছিলে নহয়
অ
তাৰ পিছত আশা আহিলে নহয় আশা আহিলে তাৰপিছত ঠিকেই দেখিলে তাৰপিছত এনে গ'লগৈ ন নিনিলে
অ
আকৌ কেতিয়া হয় এইকেইদিনতে
উম
সেইকেইিনতে আকৌ মোৰ লেবাৰ অফিচৰ কামটো কাৰণটো যাব লাগে
কি পেমেণ্টৰ পেমেন্টৰ কাম নে
উম
সোমোৱা নাই নেকি
দেউতা হত
অ
নবৌ মাজতে চেভেনটি থাউজেড পালে নহয় তাৰপিছতে এইটো হেৰি এইটো পেঞ্চন ছয়মাহৰ মানে কিন্তু আমি যোৱা জানুৱাৰী মাহত দিছিলো এতিয়ালৈকে পেমেন্ট সোমোৱা নাই কিন্তু ছমাহৰ মূৰে মূৰে মানে এখন জমা দি থাকিব লাগে তাৰপিছত কালি মানে দিলে পূজাৰ আগত সোমাব লাগে বুলি ক'লে
অ
তেতিয়া সোমালেও এতিয়া কিমান সোমাই কিন্তু মই জনামতে সেই এইটো মান্থলি পাঁচ হাজাৰকে সোমাব বুলি কোৱা শুনছিলো কিন্তু আমাৰ এতিয়ালৈকে পেমেন্ট সোমোৱা নাই মানে তাৰপিছত কালি ফোন কৰিলে পূজাৰ আগত সোমাব বুলি ক'লে
অ
সেইটো কাৰণে কালি মই কবলৈ পালোহে আই ঐ স্কুটি লৈ যাম বুলি
অ
ককায়েৰে নিদিয়ে এজনীকো তহত এজ জনীও যাব নোৱাৰোঁ যলৈ যাওঁ গাড়ীত যাবি এনেকে কৈছে
ইমান দূৰ যাব নালাগে।
লখিমপুৰলে দিগদাৰ হয় স্কুটি লৈ যাবলে।
হে নহয় নাওবৈচা।
অ', অ'। নাওবৈচালৈকে পৰা হ'বতো।
মইচোন নাওবৈচা সেইকাৰণে আৰু তহঁতে নাওবৈচা বৰ ওচৰ বুলি ভাবিছ। বৰ ওচৰ নহয় এনেকে এনেকে কৈছে।
নাওবৈচালে পৰা হ'ব।
উম, কালি নে পৰহি আমাৰ ঘৰখন ঘৰত এক্সিডেণ্ট হলাব। সেইটো কাৰণে নিদিয়ে। এক্সিডেণ্ট মানে এই মানে চিম্পুল একো মানে বেছি হেৰি নহয়, চাইকেল এখনে অকাম এটা কৰিলে। কিন্তু মানে স্কুটি চলোৱাকেইটা একে কামিহাৰ ভাগি লাঞ্চত কিবা হৈ এতিয়া আই চিউত আছে মানে সেইটো কাৰণে ভয় হয়।
আই অ'।
সেইটো কাৰণে ইমান দুৰ
মই সেইদিনাহে নাযা মানে হাৱাজান পালোগে ঘপকে গৈ। বা ল'ৰাটোৱে ম, মক উম, তাক ক'লো মানে বা লৰাটো
উম।
তহঁতৰ সেইকনৰপৰা ঘূৰি আহিলো। এ, সি হাপ উম, হেৰি কি কয় গাঁৱলীয়া ৰাস্তাইদি গ'লে মানে সিহঁতৰফালে দহ বাৰ কিলোমিটাৰ হ'ব আৰু তাৰপৰা।
উম।
তাৰপিছত সেই কৈছে উ, তই। তাত সোমাই গৈছ, আমাৰ ঘৰলৈ অহাহেতেন মই ভাতকেইটা খোৱাই পঠো
হুম। হ'ব ঠিক আছে দিয়া, এতিয়া আলহী ঘৰত আছোঁ যে মই মানে টাস্কটো কমপ্লিট কৰিলোঁ। টাইমটো, দেই মই পিছত কথা পাতিম উম।